হেল্ল' অঁ কি কৰিছা
মই আছো ৰবা তুমি কোৱা
অঁ মই আছো এনেই বহি আছো
অঁ ঘৰতে আছা চাগে
অঁ ঘৰতে আছো
অঁ অঁ
উম
এয়া উম মই ঘৰতে আছিলো ৰবা যোৱাকালি কলেজত এটা নৱাগত আদৰণি অনুষ্ঠান আছিল তুমি গৈছিলা নে নাই
অঁ মই অঁ গৈছিলো মই অলপ মই গৈ পেলাই ঘূৰি আহিলো হয়
অঁ কিবা অসুবিধা হৈছে চাগে
হয়
অলপ মোৰ মানে অঁ খাই আছিলো তাকে কৰি আহিলো হয়
অঁ অঁ
হয় এনেই মানে এইবিলাক কিন্তু তোমাৰ এনেই কলেজীয়া জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ পৰ্যায় বুলি মই ভাবো হয়
এইটো মানে অঁ ধৰা
অঁ কোৱা
এই সময়খিনিয়ে বহুমূলীয়া সময় ত' এই সময়ছোৱাতে মানে যিখিনি আমাৰ স্মৃতি থাকে সেইবিলাকে আমি আৰু হেৰি কৰিব লাগিব দিয়াচোন সেইবিলাকে লৈ আগুৱাই যাব লাগিব
অ তাকে তোমাৰ অ
চিনাকি হলো ৰবা
অ
অ অৰুণাচল ত্ৰিপুৰা মণিপুৰ বোৰ এনেকুৱা ঠাইৰ পৰা ইস্টুডেণ্টৰ লগত চিনাকি হলো
অ মই পাইছিলো অ মইতে মই দুজনমান পাইছিলো তেওঁলোক হেৰি আছিলে আহ ত্ৰিপুৰাৰ আছিলে তেওঁলোকৰ লগত মই ভালকে চিনাকি কি কলো
নাই ন আমি না নটাতি
কথাাপকথন নহল বুলিও যদিও
ঠিকে আছে আৰু আৰু এইটো মই এনেই লক্ষ্য় কৰিছো কিছুমান মানে অ স্কুলৰ পৰা কলেজলৈ অহাৰ ম মানে বহু পাৰ্থক্য অ অনুভ কৰো ত' তাতে তোমাৰ মতামত টো কি হ'ব বাৰু
অ মই যদি কওঁ মোৰ দৃষ্টিত সেইটো স্বাভাৱিক কথা তোমাৰ কলেজত তোমাৰ স্বাধীনতা বেছি থাকে আৰু তোমাৰ নিজৰ সিদ্ধান্ত নিজে লোৱাৰ তোমাৰ সুযোগ বৃদ্ধি পায় যিটো আমি বিদ্যালয়ত মানে তেনেকে দেখিবলৈ পোৱা নাযাওঁ এক্চুৱেলি মানে ক'বলৈ গ'লে বিদ্যালয়ত আমি যিহেতু টো আমাৰ ঘৰ আমি এটা ধাৰণা হয় যে আমি বিদ্যালয়ত পঢ়ি থাকোতে আমি নিজৰ সৰু নিচিনা ধাৰণা হয় কিন্তু আমি যেতিয়া কলেজলৈ যাওঁ তেতিয়া আমাৰ মনত ধাৰণা হৈছে আমি ডাঙৰ হলো কথাটো নকবা আমি মানে যিবোৰ নিজৰ আমাৰ যিবিলাক সিদ্ধান্ত জীৱনৰ ভাবো
আৰু এইটো ধৰা আমাৰ কলেজত গলে নতুন নতুন অভিজ্ঞতাই হয়
হয়
আৰু কলেজত গ'লে যে অকল আমি কিতাপখনেই পঢ়ি থাকিব লাগিব বা কিতাপৰ জ্ঞানে যে সীমিত সেনেকুৱাতো নহয় দিয়াচোন লগ বন্ধুৰ পৰা আমাৰ বহুত খিনি অভিজ্ঞতা হয়।
আৰু নানান ধৰণৰ নানান ধৰণৰ মানুহ ভাল মানুহৰ লগত চিনাকি হও যিহেতু আৰু তোমাৰ মই ত তোমাক প্ৰশ্ন সুধিব বিচাৰিছো এই যে আমি নতুন নতুন মানুহ লগ পাওঁ কলেজত সেইবিলাক মানুহৰ বা তোমাৰ কেনেকুৱা অভিজ্ঞতা হয় বা তুমি কি জানিব বিচৰা সিহঁতৰ পৰা
মই ভাবো নতুন মানুহ সদায় নতুন মানুহ লগ পোৱা মানে আমি নতুন কথা শিকিব পাৰো কাৰণ যিহেতু মই ভাবো পৃথিৱীত বিভিন্ন ধৰণৰ মানুহ থাকে সক সকলো অ মানৱ বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰি আহে তেওঁলোকৰ বিভিন্ন ধৰণৰ জ্ঞান থাকিব পাৰে ত' আমি যিমানে নতুন বন্ধু বনাও নতুন বন্ধু বনালে সেই বন্ধুৰ পৰা আমি নতুন নতুন কথা শিকিব পাৰো যিবোৰ কথা হয়তো আমি আগতে শুনাও নাই
হয় দিয়া তুমি ঠিকেই কৈছা উম আৰু সিহঁতৰ এই সংস্কৃতি হয় ময়ো একমতে হয় আৰু সিহঁতৰ এই সংস্কৃতি বিলাক মত মতামত বিলাক সিহতৰ মনোভাৱ চাল চলন আহ পোচাক পৰিধান এইবিলাক আমি উন্ন মানে আমি ল'ব পাৰো বা আমি অভিজ্ঞতা হয় সিহঁতৰ সেইবিলাকৰ ওপৰত আৰু চবৰে যিহেতু জাতি ধৰ্ম বেলেগ বেলেগ হয় সিহঁতৰ উৎসৱ পাৰ্বন সেইবিলাক আমি আগ পোৱালি ল'ব পাৰো আৰু যদি চেষ্টা কৰো
তাকে ত তুমি কে ভাবা নেকি যে কেৱল পঢ়া শুনা কৰাই কলেজীয়া জীৱনৰ মূল অংশ বুলি এনেকুৱা কিবা
নহয় নহয় নহয় নহয় পঢ়া শুনাৰ লগতে চব ফালে আমি আগ আগবাঢ়ি যাব লাগিব পঢ়াৰ লগতে খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠান, তৰ্ক প্ৰতিযোগিতা, এন এছ এছ, এন চি চি আজিকালি বিভিন্ন ধৰণৰ কলেজে আমাক সুযোগ দিয়ে, ত' আমি চব চব বিলাকতে আমি সমানে অংশ গ্ৰহণ যদি কৰো। তেতিয়াহে আমি সম্পূৰ্ণৰূপে আগবাঢ়ি যাব পাৰো আৰু আমাৰ কলেজতো জানাই দিয়চোন প্ৰায় চেমিনাৰ কৰ্মশালা অনুষ্ঠিত হয়য়ে এইবিলাক সেইবিলাকো যদি আমি আগবাঢ়ি যাও আমাৰ নতুন নতুন জ্ঞান আহৰণ হয় অভিজ্ঞতাও হয়। খেল- এইবিলাক চবটো হৈয়ে থাকে কলেজত স্পচ-ওইক চলি থাকে ন, ত এইবিলাকত আমি যদি অংশ গ্ৰহণ কৰো আমাৰ নতুন নতুন অভিজ্ঞতা বাঢ়ে বা নতুন নতুন আমাৰ মনোভাৱ আমি যিখিনি বস্তু নাজানো সেইখিনি আমি জানিব পাৰো বা এইটো বস্তু এনেকুৱা নহয়, এইটো বস্তু এনেকুৱা হয়। বিভিন্ন ছোৱালীৰ লগত ল'ৰা-ছোৱালীৰ লগত আমি যেতিয়া মিল হওঁ তেতিয়াহে আমি সিহঁতৰো মনোভাৱ বিলাক গম পাই কিনে আমি নতুন নতুন এটা আহ আহৰণ কৰিব পাৰো শিক্ষা। ত অকল কলেজত পঢ়া শুনাই সীমিত নহয় তাৰে বাহিৰেও বহুত আছে যত আমি সকলোতে অংশ- গ্ৰহণ কৰিলেহে আমি আগুৱাই যাব পাৰিম
এইবোৰ আচল ছাত্ৰ ছাত্ৰীয়ে তোমাৰ জ্ঞান বৃদ্ধি কৰে আৰু তোমাৰ নতুন ত নতুন বিষয়তে পৰিচয় কৰা যেনেকে তুমি উল্লেখ কৰিলা যিহেতু সেইখিনিয়ে তোমাৰ আকৌ তোমাৰ কলেজীয়া জীৱনত আকৌ মই ভাবো তোমাৰ শিক্ষক শিক্ষয়িত্ৰী তোমাৰ ভূমিকা নিশ্চয় গুৰুত্বপূৰ্ণ বুলি মই ভাবো
উম', হয়ে দিয়াচোন অ', ময়ো ভাবোৱেই।
হয়', তাৰপিছত তেওঁলোকে যিহেতু কেৱল পাঠদানে নকৰে বহু সময়ত জীৱনৰ সঠিক পথ বাছি লোৱাটো তেওঁলোকে আনক সহায় কৰে। তেওঁলোকে আমাক, দিশ এটা দেখাই যে, আমি কোন দিশে গ'লে ভাল হ'ব বা কোন দিশে গলে আমি নিজৰ জীৱনটোক আৰু উন্নত কৰিব পাৰিম বুলি ভা, সেইখিনি -সেইখিনি তেওঁলোকে আমাক সহায়-সহায় কৰে। দেখাই দিয়াত।
আঙুলিয়াই দিয়ে উম',।
হয়', তাৰোপৰি মই ভাবো যে', কলেজৰ দিনবোৰ তোমাৰ বহুতো স্মৰণীয় মুহূৰ্তৰ সৃষ্টি হয়।
হয়', -হয়', - হয়', তাৰে ওপৰত তোমাৰ কি মতামত?
মই ভাবো যে, তোমাৰ বন্ধু বৰ্গৰ লগত কতোৱা সময় তোমাৰ যিহেতু তুমি কলায় বাৰ্ষিক উৎসৱ শিক্ষা ভ্ৰমণ তোমাৰ কেণ্টিনৰ আড্ডা এইবোৰ তোমাৰ স্মৃতি হৈ তোমাৰ জীৱন যোৰ লগত থাকে, তোমাৰ।
হম', ঠিকেই কৈছা তুমি', কিন্তু কলেজীয়া জীৱনত কিন্তু দায়িত্বও কম নহয় বাৰু।
তোমাৰ এই সময়ত, সদ ব্যৱহাৰ আৰু নিয়মানুৱৰ্তিতা আৰু আত্মবিশ্বাসৰ অভ্যাস গঢ়ি লোৱাটো অতি প্ৰয়োজন কাৰণ মই ভাবো বি, তাইলৈ যেতিয়া আমি থাকোঁ তেতিয়া আমাৰ এটা হয়তো ভাৱধাৰা নাথাকে যে', - আমি নিজৰ জীৱনটোক লৈ আমি পিছত গৈ কি কৰিম। আমি নিজৰ জীৱনত কি কৰিম কিন্তু আমাৰ কলেজত আহাৰ লগে-লগে আমাৰ এটা ভাৱধাৰা আহি যায় যে', -কলেজ শেষ, কলেজ আমি, কলেজীয়া জীৱনটো পাৰ কৰাৰ পিছত আমি নিজৰ জীৱনত কি কৰিম আমি এ', ব্যৱসায় আমি নিজৰ বৃত্তি হিচাপে, কি', কাম কৰিম আমি দু', -টকা এটা, দুটকা এটা উপাৰ্জন কৰিবলৈ মানে আমি ঘৰৰ পোহপাল দিবলৈ আমি যিখিনি মানে কি', কৰিব লাগিব সেইখিনি মই ভাবো আমি কলেজৰ জীৱনী কলেজৰ জীৱনী এটা ভাবিব লাগে ত', সেইকাৰণে ভাবো
উম ', এইখিনি সময়তে আমি এইবিলাকৰ বিষয়ে জ্ঞান আয়ত্ব কৰি লব পাৰো।
হয়', আৰু তাত আৰু তাতে আকৌ বহুতে কয় যে কলিয়া জীৱনটো আকৌ তোমাৰ ভৱিষ্যত গঢ়াৰ ভেটি বুলিও কয়।
হয়', ঠিকেই এইটো সঁচা কথা কিন্তু।
হয়',
এই সময়ত লাভ কৰা ধৰা জ্ঞান দক্ষতা আৰু যিবিলাক অভিজ্ঞতা হয়, সেইবিলাকে হেনো আমাক আমাক ভৱিষ্যতৰ জীৱনৰ পথ নিৰ্ধাৰণ কৰাত বহুত সহায় কৰে। লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে যিবিলাক পৰামৰ্শ আমাক দিয়ে সেইবিলাকে আমাক ভৱিষ্যতে পথ নিৰ্বাচন কৰোতে বহুত আগ্ৰহ দিয়ে বা উৎসাহ দিয়ে-দিয়ে ধৰাচোন,
হয়', নিশ্চয় তোমাৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে তোমাৰ নেতৃত্ব দিব পৰা ক্ষমতা আৰু আত্ম-বিশ্বাস দুয়োটা বৃদ্ধি পাই।
হয়',
আৰু তাত,
আৰু আজিকালি ধৰা তুমিতো দেখিয়ে পোৱা ছাত্ৰ-ছাত্ৰী পঢ়াৰ লগতে ধৰা, আন চাকৰি বা কামো কৰি থাকে দিয়াচোন।
হয়', -হয়', তোমাৰ তেনে-তেনে অভিজ্ঞ, তাই তেওঁলোকক বাস্তৱ জীৱনৰ সৈতে অধিক পৰিচিত কৰি তোলে। যিহেতু কলেজ মানে মই ভাবো যে বা তেওঁলোকে যোনটো চাক চাকৰি কৰাৰ যোনটো মানে অভিজ্ঞতা সেইটো পঢ়াৰ লগে লগে তেওঁলোকে সেইটোও প এটা তেওঁলোকে মানে পদ বিচাৰি পাই যে আহ ইনকাম কৰাটো সেইটোৱে তেওঁলোকক আৰ্থিকভাৱেও সহায় কৰে আৰু তেওঁলোকক নতুন নতুন অভিজ্ঞতাও দিয়ে বুলি মই ভাবো
হয় চবৰে নিজ নিজৰ নিজৰ ধৰাতো আৰ্থিক সমস্যা থাকে। তই চবে সেনেকে মিলাই যাব লাগিব আৰু কলেজৰ জীৱনতকৈ ডাঙৰ লাভ তুমি কি ভাবাবা
মোৰ মতে সেয়াই তোমাৰ নিজকে চিনি পোৱা তোমাৰ নিজৰ আগ্ৰহ লক্ষ্য আৰু সামৰ্থ্ বুজি পোৱাৰ ক্ষেত্ৰত এইটো সময় বেছি অমূল্য বুলি ভাবো
উম আৰু কিছুমান ধৰা এ বিদ্যাৰ্থী বা ছাত্ৰ-ছাত্ৰী তুমি এনেকে দেখা পাবা নিজৰ ভিতৰত থকাত মানে সিহঁতৰ যিবিলাক সামৰ্থ সিহঁতে সেইবিলাক ফুটি ওলাব নোখোজে বা সিহঁতৰ এটা কনফিডেন্ঞ্চ নাই সিমান ত এই কলেজত অহাৰ পিছত বা এইবিলাক ত যিমান আ গ্ৰহণ কৰিব সেইবিলাকত সিহঁতৰ ওপৰত মানে নিজৰ নিজকে চিনি পোৱা এটা সুযোগ নিজৰ ওপৰত দেহতৰ এটা আত্মবিশ্বাস বাঢ়ি যায়
সঁচাকৈয়ে কলেজত অহাৰ পিছত মোৰো চিন্তাধাৰা বহুত সলনি হৈছে আগতে মইও নিজৰ হয়তো কথাবোৰ ফুটি ফুটিকে ক'ব পৰা ফু্টি কব পৰা নাছিলো সিখিনি মোৰ মনৰ ধাৰণা সিখিনি মোক খুলি ক'ব নাছিলো কৰা নাছিলো কিন্তু কলেজ অহাৰ কলেজৰ জীৱন মানে পোৱাৰ লগে লগে মই নিজকে হয়তো অলপ বেছি আগ্ৰ নিজকে যিখিনি মনত ধাৰণা এইখিনি মই ফতি ক'ব পাৰিছো মই ভাবো সেইটোৱে কলেজৰ জীৱনৰ সৌন্দৰ্য বুলি ভাবো
সেইটোৱে আৰু আৰু যিমানে সময় পাৰো সি মানে কলেজৰ জীৱনৰ অভিজ্ঞতা আৰু স্মৃতিবোৰ সদায় মানে বিশেষ হৈ যাই থাকিব আৰু দিয়াচোন শিবিলা স্মৃতি সদায় মনত ত জীয়াই থাকিব
হয় হয় তাত আৰু তোমাৰ কেতিয়াবা পঢ়া চাপ থাকিলে তোমাৰ খৰজত দিনবোৰ বৰ উপভোগ্য যেন লাগে আৰু তোমাৰ উম
ইয়াতে হব আজিলৈ
অ দিয়া আজিলৈ ৰাখিছো তেনতে অ অ